হেল্ল' অ, কি কৰি আছা?
আছোঁ ঘৰতে আছোঁ।
অ, ভাত পানী হল?
হ'ল হ'ল তোমাৰ হ'ল?
অ, হৈছে ৰ'বা। এ মই এটা লগৰৰ পৰা শুনা পাইছোঁ তোমাৰ লগত এটা দুৰ্ঘটনা ঘটিছে বোলে?
অ, হৈছে কোনে কৈছে তোমাৰ?
আছে মোৰ লগৰ এটাই কৈছিল। কেনেকে হল মানে?
সেইটো মই তুংজাং পাহাৰত গৈছিলো মানে, ট্ৰেকিং কৰিব কাৰণে, সেইটো মই মানে ওপৰত যাই আছিলো সেইটো মানে কি বৰষুণ পৰিছিল সেইদিন পুৰা, ভালকে পুৰা চাপৰি চাপৰি কৰি বৰষুণ পলিছিল পূৰা পিছলা আছিল তাতে ছাৰ্ফেচটো। তো মই ওপৰত চৰি চাৰি আছিলোঁ।
উম,
মে মোৰ মানে পেৰ মানে ভৰিটো পিছলাই মই পৰি আছো। মানে বেছি হোৱা নাই খালি মানাৰ হাতটো ভাঙিছে মোৰ।
অ, হাতটো ভাঙিলে নেকি?
অ, ভাঙিছে হাতটো এতিয়া আছোঁ ঘৰতে। বেছিকে মানে হৈছে আৰু বেছিকে হ'ল। মানে হাত টো ভাঙি গ'ল পুৰা এইটো মানে পা প্লাষ্টাৰ হ'ল এতিয়া।
আৰু ভৰি, ভৰি চৰি কিবা হ'ল নেকি?
ভৰিতো একো হোৱা নাই কিন্তু হাতটো ভাঙি গ'ল মোৰ।
ৰে তে তেতিয়া প্লা এ তোমাৰ আচ্ছা, আচ্ছা, এতিয়া প্লাষ্টাৰ লগা আছে নেকি হাতত।
অ' ইয়াতে প্লাষ্টাৰ লগা আছে ঘৰতে আছো পোৰা। টান পুৰা মানে আছোঁ ঘৰতে যেনে তেনে আছোঁ।
কিমান দূৰ হ'ল তোমাৰ এইটো দুৰ্ঘটনাট ঘটাটো।
হ'ল বেছি দিন হোৱা নাই। এইটো কিমান এক এক সপ্তাহ মান হ'ল।
অ' এসপ্তাহ মান হ'ল নে নেকি।
উম, উম, এসপ্তাহমান হ'লে।
অ' তুমি মোৰক খবৰো দিয়া নাই না।
সেইটো মই মানে কি কৰিম। সেইটো মানে চিটুৱেশচনটো বেয়া আছিল না। সেইকাৰণে ফোন কৰা নাই মানে চবে মোক। ফোন কৰি সুধি আছে মই কাকো কোৱা পোৱা নাই।
অ' হয় নেকি।
অহ'
তাৰ পৰা আৰু তোমাৰ লগৰ কেইটাই লৈ গ'ল চাগে।
উম, লগৰ কেইটাই লৈ গৈছে। মোৰ লগৰ কেইটাই এটা তাৰো হৈছে। তাৰো মানে ভৰিতটো ভাঙি গ'ল মোৰ লগৰ কেইটা আছিল। তাতে, উম। বচাব কাৰণে মোক আহিছিলেহি, কিন্তু মই আগত আছিলো না ত' মই মানে পৰিছো ন ইয়াৰ। মানে ওপৰতো পৰি গৈছোঁ। মই পাছ ফালে আছিল মোৰ সি সি মই বছক মানে আহিছিল তো মোৰ ইয়াৰ পিছতে মানে ধেলি মাৰি পৰি গৈছোঁ। তো ইয়াৰ মানে ভৰিতটো ভাঙিছে মোৰ হাতটো ভাঙিছে এনেই আছো। এইটো এতিয়া আছে। ঠিকে আছে, এতিয়া মায়ে কৰি আছে চ'ব মোৰ কাৰণে। মই পোৰা আছোঁ, বিচনাাত আছো মই পোৰা।
অলপ ভালকে যাবা লাগে মানে এইগিলা বস্তু চাবা লাগে হয় নে নহয়।
উম, সেইটোৱে মই উম, উম। সেইটো মই কি কৰিম এতিয়া। মই জানা নাছিলো না সেইটো হৈ যাব দুৰ্ঘটনা। এইটো হঠাৎকে হ'ল। সেই হেই দিয়েহ উম। আৰু সেইদিনা বৰষুণো পৰি আছিল। সেইদিনা বৰষুণো পৰি আছিল সিমান। জোৰ জোৰকে পোৰা।
এ যাব নালাগিছিলে তোমাক আৰু।
সেইটো কি মানে হতাৎকে প্লেইন বান্ধিলে আমাৰ বন্ধু বিলাক।
তথাপিও, তোমাৰ মানে বৰষুণ দি আছে না ৰাস্তাতটো মানে পিছল হৈ যায়।
মোৰ মা কৈছিল যাব নালাগিব, কিন্তু মই বাট। মানে কথা মান নাই গুচি গিলো যেনে তেনে কাজিয়া কৰি ঘৰত। কাজিয়া কৰি মই গুচি গলো, সেইটোও এতিয়া মানে লাভটো পাই আছোঁ, ফলটো পাই আছো এতিয়া।
কৰিব নালাগে এনেকুৱা গ'ম পাইছা। এতিয়া তুমি আৰু হঠাৎ তোমাৰ সেই এইটো হৈ গ'ল দুৰ্ঘটনাটো হৈ গ'ল এতিয়া তোমাৰ। তুমি ভুগি আছা এইটো।
উম, অ' সেইটোয়ে এতিয়া মই। মানে এতিয়া মই গ'ম পাই আছোঁ। তোৰ যাব নালাগিছিল।
টে এই যাব লাগে চ'ব যাব লাগে, কিন্তু আৰু ভালকে আৰু চাই চিতি যাব লাগে গ'ম পাইছা নাই।
এইটো
উম, মোৰ লগতো হৈছিল জানানা তোমাৰ এটা এই মই মানে। কি কয় ময়তো ট্ৰেকিংতে যাই আছিলোঁ, মই পাহাৰ বুলি নহয়। জংগল বুলি আছিল ঠিক আছে। তাতে যাই আছিলো, কিন্তু মই বাচছিলিলো আৰু গম পাইছা নে নাই।
কি হ'ল, কি হৈছিল তাতে।
মই ৰাস্তাতে যাই আছিলো, আৰু তোমাৰ ৰাস্তাতে মানে ডাঙৰ এটা গাটা আছিলে।
অ, গাটা।
গাতাটো আছিল গাতাটো তোমাৰ সেই পাতেদি মানে পুৰা ঢাকা আছিল হা। মোক গম পোৱা নাই, মই মানে যাই আছো যাই আছো যাই আছো মই মানে সোমালো হয়, মোৰ এটা লগ লগৰে মোৰ পিছত আ হাতটো ধৰি দিলে, তে মই বাছি গলো পতকে। ডাঙা, এা গাটাটো বৰ ডাঙৰ আছিলে কিমান বোলে, পোন্ধৰ নে বিশ ফিট মান তলত আছিল।
অ, ই তোমাৰ বন্ধু আছিল নেকি।
অ, বন্ধুৱে আছিল মোৰ ম বাছি গলো মানে একটো কম পাইছা। উম, এতিয়া সি মানে অ অকমান খ মকত আছিল সি মানে। পৰা নাই যে ক্ষণমিন থাকিলে সিও ভিতৰত সোমাই গ'লা হয়। আহ সেইটোৱে। বাকী আৰু সেইগিলাই আৰু অলপ ভালকে অলপ চচাই চচি যাবা আৰু গম, পাইছা না বেলেগ জাগাতো গ'লে।
অ, এতিয়া মই চাবা চাই যাম এতিয়া এতিয়াতো নাই প্লেন আৰু। সিহেতত মানে মা বোৰৰ মাৰ গালি পেলাই আছে মোক পুৰা।
কি কৰিবা এতিয়া সেই বস্তুটয়ে হৈ গ'ল না। মোৰো মানে মই আজি সেই গধূলি তোমাৰ ওলাই গৈছিলো গম পাইছা। অ, তাৰপিছত মই সেই কিবা লগৰ এটাই লগ পালো। এ, আমই এনে চকতে উলাই গিলো আৰু কিবা এনে খাবা। খানে ত, তাতে মই মানে।
আহিছিল মানে মোৰ লগৰৰে বন্ধু গিলাক গধূলি আহিছিল মোৰ ঘৰত, আহই মোক। দেখিছে সিহঁতে কৈছিল মোক মানে যাব নালাগিছিল ইমান ৱেডাৰটো বেয়া তাতে।
নাই মোৰো মইো মানে আজি তোমাৰ সেই গধূলি। ওলাই গিলো ওলোৱাৰ পিছত তোমাৰ সেই তাতে মই ম'ম' এটা খাই আছিলো। তে লগৰে আহিল তে লগৰে আহি কিনে মো লগত ম'ম' খাল লাগ তাৰপিছত মানে। কথা পাতি আছো পাতে পাতে পাতোতে পাতোতে মানে তোমাৰ কথাাতটো ওলাল।
উম,
তে, ওলওতেওলতে তোমাৰো কৈ দিলা গ'লে।
উম, মইয়ো মই আছে মই কাকো কোৱা নাই, মানে হঠাৎকৈ হ'ল ন সেইটো মই কাকো কোৱা নাই। সবে নিজে আহি মোক সুধি আছে।
উম,
সেইটোয়ে এতিয়া কি কৰিম আৰু হৈ গৈছে আৰু। এতিয়া আগৰ পৰা ভালকে চাবা লাগিব, ভাল ভালকে চাই যাবা লাগিব।
সেইটোয়ে মই সেই মোক ক'লাক ততিয়া তে মই আৰু আহি কিনে। তোমাক আৰু কল লগালোঁ এতিয়া মানে ৰ'বা মই খবৰ এটা লৈ লওঁ।
অ, সেইটোৱে উম, তুমি ভাল আছা আছানে।
আছোঁ, আছোঁ মই ভালে আছোঁ এই নহয় অ, তোমাক মই কল কৰিছিলোঁ ৰ'বা। মই ভাবিছিলোঁ তোমাৰ লগৰ এটা ট্ৰিপ এটাত যাম।
অ, এইটোতো কেনেকুৱা যাবা মোৰ নিজৰে অৱস্থা বেয়া। উম, এতিয়া কি মানে কিবা ক'লে মাক মোৰ মা মোক বোকা
নাই সেইটো গম পাইছোঁ মই মানে তোমাক আগতে সুধিলোঁ, মই মানে টিকট কাটিছো মোৰ। ত গম পাইছা, আমি মই মানে সেই তোমাৰ মানালীৰ ট্ৰিপ এটা বনাইছোঁ।
অ,
এয়া আমি মানে পাঁচজন মান ল'ৰা আছ মই ভাৱিছোঁ তোমাকো লৈ লওঁ। সেইটোয়েতো মোৰ এতিয়া সেইটোয়েতো বেয়া সেইটোয়েতো মোৰ বেয়া লাগি গ'ল না তোমাৰ সেই শুনি কিনে কি ক'বা আৰু
উম, উম। সেইটোয়ে মোৰ হ'ল, হ'ল ভালকে ভালে খৰচা হ'ল মোৰ ঘৰৰ পৰা। পইচাই নাই এতিয়া এ কি কৰিম এইটো চাই আছোঁ।
নে একো নাই এইগিলা কথা বাদ দিয়া আৰু এইগিলা ভাৱিছিত
উ, দেউতাই পুৰা মেকে গালি দি আছে বেকাৰত গেছা এনে মানুহ হ'ল।
এ, একো নাই একো নাই গম পাইছো হে একো নাই সেগলা আৰু নর্মেল ক থা আৰু এইগিলা ন, একবাৰ আৰু মানে জীৱনত এইটো হ'বও লাগে গম পাইছা।
অ, এইটো মই জি এম চিত ভৰ্তি আছিলোঁ মই ইমানদিন মই কালি আহিছোঁ মোৰ ঘৰত মানে ইমান দিনমান আছিলোঁ জি এম চিত আছিলোঁ।
অ, হয় নেকি।
অ, কালি আহিছোঁ ঘৰত মই। কালি মানে দেউতা লৈ, লৈ আহি মোক নকোৱা
একবাৰ মানে এইটো হবাই লাগে মানুহ গম পাই যায় কিন্তু। তোমাক বহুত বেছিকে হৈ গ'ল মানে মানুহে শিক্ষাত পাই যায়, গম পাইছা নে নাই উম, এইটোৱে কিন্তু তোমাৰ অলপ বেছিকে হৈ গৈছে।
উম, বেছি ফূৰ্তি আছিল মোৰ এইটোৱে সেইটোৱে মোক চবেই, সবেই মই কৈ, কৈ আছে তুমি নহয় চবেই কৈ আছে মোক মোৰ সেইটোৱে।
আৰে মই তোমাৰ কাৰণে সেই কি কয় মানালী এটা প্লেন বনাই আছিলোঁ তোমাৰ যাব কাৰণে। কিন্তু এতিয়া তোমাৰ এইটোয়ে হৈ গ'ল এতিয়া আমিয়ে যাবা লাগিব আৰু। উম।
সেইটো হোৱা দিনটো মোৰ বাইদেউ মোৰ পুৰা কান্দি আছিল মোক মোৰ মানে কাৰণাই মোৰ ম, কি হ'ল কি হ'ল মোৰ ভাইটি কি হ'ল এই এতিয়া আছে, ভালে আছে।
এতিয়া বৰ্তমান, এতিয়া বৰ্তমান সেই তোমাৰ ভৰিটোত ঠিক আছে নে নাই ভৰি হাতটো অলপমান ভাল হৈছে। আৰু হাতটো ভাল হৈছে নে নাই।
উম, হাতটোতো ভাল হোৱা নাই এনেকে যেনে তেনে আছে হাতটো।
হয়, নেকি।
অ, বেণ্ডেজ কৰা আছে।
অ, কেতিয়া মানে আৰু সেই ড, এ কি কয় ডক্টৰে কি গৈছে তোমাৰ মানে কিমান দিন ৰাখিব আৰু সেনেকে
ড্টৰে ক'লে আৰু মানে এনেতো মানে মোক ৰিলিজ কৰি দিছে কিন্তু ক'লে যে আহিব লাগে মাহত এবাৰ কৰি সেইবাৰ কৰি আহিব লাগিব।
হয়, নহয় সেই মানে তোমাৰ সেই যে হাতত যে লগাইছে সেইটো কিমান দিনৰ
মানে সেইটো। সেইটো মানে কিমান দিন ছয়, ছয়, মাহ ছয় মাহ পিছত ওলাই থ'ব।
আচ্ছা ছয়মাহ ভাই বা ছয়মাহ বহুত দিন হ'লেই।
উম, বহুত দিন সেইটোয় মই ভাবি আছো কেনেককাে থাকিম ছয় মাহ এতিয়াতো খালি
আৰাম কৰিলে নহ'ব না সেইটোতো কামো কৰিব লাগিব মোক
এতিয়া সেইটো হয় আৰু নহয়, নহয়, নহয় তুমি আগতে মানে ভালকে অলপ ৰেষ্ট কৰা ঠিক আছে। এতিয়া আৰু ক'তো যাব নালাগে আৰু তুমি এটা শিক্ষা এটা পালা হয় নে নাই।
শিক্ষাটো পালো আজিৰ পৰা নযাৱে। এ, এনেককাে হলে মানে ৱেডাৰ ভাল হলে যাম যোৱাতটো কথা নহ তো মই জানো এইটোতো আছে কিটো এম ভাল বজাৰ চাই যাম এতিয়ায় পৰা, পৰা
অহ, ভাল ৱেদাৰ আৰু তোমাৰ অলপ ভাই মানে ভালকে চাই চিতি যাবা আৰু গম পাইছা। পাইছা নাই, যোৱাটো কথা নাই যাবহে লাগে মানে ফুুৰবা লাগে আহ মানুহকেইটাক নি গম পাইছা কিন্তু অলপমান চাই-চিতি কৰিব লাগে আৰু দুৰ্ঘটনা যদি মানে যিহেতু দুৰ্ঘটনাটো নহওঁক আৰু গম পাইছা।
উম, ৰাইট সেইটোৱে হ'ল আৰু যেনে-তেনে নে ভগৱানৰ কৃপা আছে বাচি গ'লোঁ আৰু কি।
উম, সেইটোয়ে একো নাই এই এইগিলা।
উম', উম'। সেইটো ভাল লাগিছে তুমি ফোন কৰিছা যে মোক, ভাল লাগিছে। মানে মোৰ খবৰ লৈছা তুমি যে।
উম, দিয়া বাৰু ঠিকে আছে, ভালকে থাকিবা গম পাইছা।
ঠিক আছে বাৰু নমস্কাৰ নমস্কাৰ। আহিবা ঘৰত আহিবা। উম, ঠিক আছে।